হেল্ল বন্ধু!
এনেই
অ কি খবৰ?
নাই শুনা নাই প্ৰব্লেম দি আছে অ সমস্যা দি আছে নেটটো আপোনাৰ
দিছে।
এতিয়া সমস্যা দি আছে বোলো
উহ। অ শুনিছে নে?
হয় এতিয়া শুনিছো, কি খবৰ?
ভালেই। আপোনাৰ?
মোৰো ভালেই কি কৰি আছে?
অ এনেই আছো ৰ'বা তুমি?
মই এনেই আছো মই ভাবিছিলো আজি আমি অলপ তাৰমানে ক্ৰিকেটৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলো।
হয়, হয় এইটো আমাৰ এটা ভাল বিষয় ক্ৰিকেটটো।
উম অ এনে আপুনি ক্ৰিকেটৰ ওপৰত কি জানে তাৰমানে ক
অ, হয়-হয়, কব পাৰিম নিশ্চয়। অ ক্ৰিকেট বুলি ক'লে আমি সকলোৱে আ যথেষ্ট আমি উত্তেজিত বা আমি এয়া খেলি ভাল পোৱা এবিধ খেল ক্ৰিকেট। অ এতিয়া চাবলৈ গলে অ ক্ৰিকেট বুলি কলে আমি বৰ্তমান আমি আ খেলকে বুজো কাৰণ ক্ৰিকেটক আমি খেল বুলিয়েই কওঁ আৰু আৰু আমি খেল সকলোৱে খেলাটো আমাৰ বাবে দৰকাৰ বা জৰুৰী। কাৰণ আমাৰ দেহটো সুচাৰুৰূপে চলিবলৈ হলে ভালদৰে চলিবলৈ হ'লে আমি খেল খেলাত আটাইৰে বাবে জৰুৰী অ কাৰণ অ আমাৰ দেহটো ভালদৰে চলাচল হৈ থাকিলেহে আমাৰ অংগ প্ৰতয়ংগবোৰ ভালদৰে চলাচল হৈ থাকিলেহে আমি ভালদৰে থাকিব পাৰিম। লগতে আমাৰ শৰীৰৰো সকলোবিলাক অংশ বা অ অংগবিলাক ভাল ভালদৰে থাকিব। গতিকে আমি সকলোৱে খেল খেলা অ জৰুৰী বুলি ভাবো বা আমি আটায়ে?
বেত ধৰাই হওঁক বা দৌৰা যিটো আমি দৌৰিব লাগে। তাৰ ফলত আমাৰ দেহটো চলাচল হোৱা দেখা যায় বা চলাচল হয় সেইবোৰ কাৰণে আমাৰ দেহবোৰো বা সেইবোৰ কৰিলে আমাৰ দেহবোৰো ভালে থাকে। হয়। অ কি আপুনি, অ কওঁকচোন অকণমান ক্ৰিকেটৰ বিষয়ে।
মোৰ মতে হ'ল ক্ৰিকেট মানে তুমি যি ক'লা সেইটো তাৰে ক্ৰিকেট মানে এটা খেল যি টো আমাৰ তাৰমানে এতিয়া ভাৰতবৰ্ষৰ সকলো তাৰমানে গাওঁ গাঁও বা চহৰ তাৰপিছত কিছুমান ঠাই ঠাই ভেদে তাৰমানে এই তাৰমানে খেল হিচাপে গ্ৰহণ কৰি লৈছে বা আকোৱালি লৈছে, এই মানে এই বস্তু তাৰমানে যেতিয়া তাৰমানে ইংলেণ্ড, অ যেতিয়া তাৰমানে হেৰি হৈছিল আৰম্ভ হৈছিল ইংলেণ্ডত তেতিয়াৰ পৰা তাৰমানে উম তেতিয়াৰ পৰা তাৰমানে আমাৰ যেতিয়া সে উম, ল'ৰা -ছোৱালী বিলাকে তাৰমানে খেলো তাৰমানে খেলা আৰম্ভ কৰিলে এতিয়া বিভিন্ন পৰ্যায়ত তাৰমানে খেল বিলাক তাৰমানে ষ্টাৰ তাৰমানে উ এইবিলাক খেলবিলাক তাৰমানে হে আৰম্ভ কৰিছে বা খেলৰ তাৰমানে কিছুমান এনেকুৱা তাৰমানে খেল খেলাই তাৰমানে তাৰমানে হেৰি কৰিছে, তাৰমানে এইটো ব্যৱস্থা কৰিছে যিবিলাক তাৰমানে দেশৰ বাহিৰতে হওঁক বা দেশৰ ভিতৰতে হওঁক। এইবিলাক তাৰমানে খেল হিচাপে তাৰমানে
গণ্য কৰিছে আৰু।
পৰ্যায়ত তাৰমানে এটা খেল হিচাপে তাৰে আকোৱালি লৈছে। ক্ৰিকেটক, যেনে চোৱা এতিয়া আমি ভাৰতৰে কথা ভাৰতে কিছুমান এনেকুৱা তাৰমানে অনুষ্ঠান আছে, যিবিলাকে তাৰমানে ক্ৰিকেটক তাৰমানে এটা ডাঙৰ বিজনেচ হিচাপে তাৰমানে অ তাৰমানে ডাঙৰ বেপাৰ হিচাপে তাৰমানে আঁকোৱালি লৈছে যেনে আ আই পি এল তাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন এই দেশৰ পৰা তাৰমানে উম নতুন নতুন। উম খেল খেলুৱৈ বিলাকক তাৰমানে নিমন্ত্ৰণ জনাই আৰু তেওঁলোকক তাৰমানে। মানে ক্ৰিক উ ক্ৰিকেট খেলাৰ বাবে তাৰমানে। উৎসাহিত কৰে আৰু। কিছুমান সেই খেল বিলাকৰ ফলত বা তাৰমানে। যিবিলাক গাঁৱে ভূৰে তাৰমানে খেল খেলে বা তাৰমানে কিছুমান। প্ৰতিষ্ঠান বা উম তাৰমানে খেলা তাৰমানে আৰম্ভ কৰ খেলুৱে। খেলুৱৈ তাৰমানে গাঁওৰ গাঁৱৰ পৰা কিছুমান এনেকুৱা খেলুৱৈ তাৰমানে। এইটো কি বুলি তাৰ মানে খেলুৱৈ এটা।